উম।
অহ বন্ধু অহ। কি কৰি আছা।
অ এই ভাত পানী খাই মানে অলপমান এনেই জিৰণি লৈছিলো।
অ অ অ মানে। ত আজি তোমাৰ লগত অকণমান আমি স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিম ভাবিছো কেনেকুৱা হ'ব।
অ ভালে ভাবিছা ভালে ভাবিছা। মানে স্বাস্থ্যৰ কথা যিহেতু। আহি পৰে মানে। সকলোতে লাগে আজি। খালি অতছ এনে তোমাৰ কথা ক'ব লাগিল নে কিন্তু আজিকালি স্বাস্থ্য মানে তোমাৰ আজিকালি মানে তোমাক বহুত ফিট আৰু সতেজ দেখা গৈছে এনে কোনো বিশেষ কাৰণ নেকি? হয়।
বিশেষ কাৰ মানে অকণমান আজিকালি শৰীৰ চৰ্চা কৰা হৈছোঁ। আমাৰ ওচৰৰততে মানে লতা কটা বুলি। তাত তে ন। নতুন মানে এটা জিম খুলিছে তাতে মানে অকমান এনেকৈ শৰ সাস্থ। কৰি তুমি আহাচোন পাৰিলে।
অ ঠিকেই ঠিকেই ভাবিছা তাকে ময়ো যাব লাগিব ৰ'বা, আজিকালি শৰীৰটো বহুত গুৰুত্বপূৰ্ণ হয়। অ তাকে শাৰীক শাৰীৰিক সুস্থতা আমি বজাই ৰখাত।
উম অ আৰু আচলতে মানে মই কেইমানান ন্যমিত ব্যায়াম কৰি কৰাৰ লগতে মানে স্বাস্থ্য খাদ্য খাদ্য খ্ৰেষ্ঠ চেষ্টা কৰি আছোঁ
অ হয় হয় হয় তাকে মানে যদি আমি এই দিনটোত মাত্ৰ ত্ৰিশ মিনিট সময় উলিয়াই যথেষ্ট মানে খোজ কঢ়া দৌৰা যোগাসন কৰা চাইকেল চলোৱা বা তোমাৰ নিচনা এনেকৈ জিমত অহা
উম পাৰি তুমি সাধাৰণতে
হয় হয়
অ কি ধৰণৰ মানে ব্যায়াম কৰা
হম হা
তুমি সাধাৰণতে কি ধৰণৰ ব্যায়াম কৰা
অ মই মানে প্ৰতিদিনে মানে পুৱা আধা ঘন্টা দৌৰো তাৰ পিছত মানে কিছু অলপমান ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু অলপ চলপ মানে কি পোচাপ
অ খুব সুন্দৰ খুব সুন্দৰ ভাল লাগিল দৌৰাৰ কি কি উপকাৰ আছে
অ দৌৰিলে মানে হৃদ যন্ত্ৰ শক্তিশালী হয়। ৰক্ত অঞ্চলো উন্নত হয় আৰু শাৰীৰিক অতিৰিক্ত চৰ্বি কমে লগতে মানসিক চাপো কম হয়।
অ ভাল ভাল বহুত ভাল কথা মানসিক স্বাস্থ্যৰ লগত শাৰীৰিক সুস্থতাৰ সম্পৰ্ক আছে নহয় জানো
হয় হয় বহুত গভীৰ বহুত গভিৰ মানে বহুত গভিৰ সম্পৰ্ক আছে বিয়াম কৰিলে এণ্ডো ফৰফিন নামৰ তাৰ মানে হৰমন আছে আমাৰ যিহেতু তাতে তাতে নিশ্চিত হয় আৰু যিয়ে মন ভাল ৰাখে
উম উম উম হয় বুজিলো খাদ্যাভাসৰ ভূমিকা কেনেকুৱা অকণমান কোৱাচোন
অ শাৰীৰিক সুস্থতাৰ বাবে আমি সুকম আহাৰ আৰু অতি প্ৰয়োজনীয়। ফল মূল সেউজীয়া শাক শাক -পাচলি, দুধ মানে গাখীৰ দিম আৰু তুমি প্ৰটিনযুক্ত খাদ্য বহুত খাব লাগে।
ফাষ্টফুড বেছি খালে কিবা সমস্যা হ'ব পাৰে নেকি?
ফাষ্ট ফুড বেছি খালে মানে মানে অলপমান হয় মানে প্ৰব্লেম যিহেটো মানে ডায়বেটিছ হব পাৰে হৃদৰোগ হব পাৰে আৰু অতি সমস্যা হ'ব পাৰে মানে সেইবোৰ সম সিমিত পৰিমাণে খাব লাগে।
অ পানী খোৱাৰ বিষয়ে তোমাৰ কি মত?
অদৈনিক উম প্ৰজাপত মানে পৰিমানে খাব লাগে মানে পানীয়ে শৰীৰ শৰীৰক মানে জলিঅ দলীয় অৱস্থাত মানে ৰাখে। বিভিন্ন অংগৰ কাৰ্য ক্ষমতাও
হয় হয় খুব সুন্দৰ যিহেতু মই পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কয়হে নহয় জানো?
হয় হয় ঠিকেই
হয় হয়
আৰু মই তোমাক এটা প্ৰশ্ন সুধিব বিচাৰিছো মানে এই শুই থকাৰ সময়ত মানে শ্লীপৰ গুৰুত্ব কিমান হয় এনে
অ পৰ্যাপ্ত নিদ্ৰা শাৰীৰিক সুস্থতাৰ বাবে অতি জৰুৰী কিন্তু দেই এজন মানে প্ৰাপ ত বয়খষ্ট মানুহ যদি প্ৰতিদিনে সাতৰ পৰা আঠ ঘণ্টা শুবই লাগে কিন্তু ত মানে ডক্টৰেও পৰামৰ্শ দিয়ে
অ তাকে মানে মোৰো কেতিয়াবা মানে দেৰিলৈকে মোবাইল চলোৱা মানে অলপমান অভ্যাসটো আছে মানে ইয়াৰ ক কিবা ক্ষ
নিশ্চয় আছে অধিক সময় মানে যদি তুমি স্ৰীণ চালে মানে নিদ্ৰা সমস্যা হয় আৰু চকুতো প্ৰভাৱ পৰে গতিকে শুৱাৰ আগতে মানে মোবাইল ব্যৱহাৰ কম কৰা উচিত।
অ' তুমি এনেই তুমি যোগাসনো কৰা নেকি?
অ' হয় হয়, মানে আমি সপ্তাহত তিনিদিন যোগাসন কৰো। ই শৰীৰ আৰু নমনীয় কৰে আৰু মানে মন শান্ত কৰি ৰাখে।
অ' এনে যদি বৃদ্ধ মানুহৰ বাবে কেনে ধৰণৰ ব্যায়াম উপযোগী?
খোজকঢ়া আৰু হালধীয়া ষ্ট্ৰেছিং আৰু সহজ যোগাসন, তেওঁলোকৰ বাবে ভাল। কিন্তু মানে ডাক্তৰৰ পৰামৰ্শ সকলোৱে আৰম্ভ কৰা উচিত। কাৰণ কি কিছুমানৰ কি কঁকালৰ কেনেকুৱা অসুবিধা থাকিব পাৰেটো।
হয় হয়। হয়, এনে ছাত্ৰ-ছাত্ৰীৰ বাবে শাৰীৰিক সুস্থতা মানে কিয় প্ৰয়োজন?
থাকিলেহে, মনোযোগ বৃদ্ধি পায় মানে আৰু পঢ়া শুনাতটো উন্ন-উন্নতি কৰি হয় আৰু আত্মবিশ্বাসো বৃদ্ধি পায়।
হয় হয়, তাকে সঁচাকৈ মানে খেল ধমালিও নিশ্চয় হয় আৰু
অৱশ্যে ফুটবল, ক্ৰিকেট, বেডমিণ্টন তন ভলীবল মানে আদি খেলিলে মানে শৰীৰ সক্ৰিয় থাকে আৰু দলীয় মনোভাৱটো মানে গঢ় লৈ উঠে আৰু।
অ' তাকে মানে এতিয়াৰ দিনত মানে প্ৰযুক্তিৰ যুগত মানে বহুতে বহি কাম কৰে। তেওঁলোকৰ বাবে কি পৰামৰ্শ? দিবা।
একে ঠাইত যত দীঘলীয়া সময় বহি থ নাথাকি মাজে মাজে, মানে উঠি খোজ কঢ়িব লাগে। লিফ্টৰ সলনি চিৰি ব্যবহাৰ কৰাটো ভাল।
হয় হয়, অ' খুব উপযোগী উপযোগী কথা ক'লা। ন মইয়ো, এতিয়াৰ পৰা মানে নিয়মিত ব্যায়াম আৰম্ভ কৰিম।
খুব ভাল, খুব ভাল, কিন্ত ধীৰে ধীৰে আৰম্ভ কৰা। আৰু নিয়মিত আহ, নিয়মীয়তা মানে বজাই ৰাখিবা। আ বজাৰ ৰখাটোও কিন্তু আটাইকৈ গৰ্বত। গুৰুাপূৰ্ণ দেই।
হয় হয় তাকে মানে আজিকালি বহুত মানে গুৰুত্বপূৰ্ণ হৈ গৈছে শৰীৰ।
অ স্বাস্থ্যৰ। প্ৰতি মানুহে যত্ন অ মানে অকমান গুৰুত্ব দিব লাগে তেতিয়াহে মানে আমাৰ। ধৰা ভালদৰে। কাম কাজ বিলাক পঢ়া শুনা এইবোৰ কৰি যাব পাৰিম যদি তোমাৰ স্বাস্থ। স্বাস্থয়ে ঠিক নাথাকে তুমি আৰু মানে ঘৰৰ। কাম কাজে হওক বা। পঢ়া শুনা। কেনেকুৱাকে মানে তুমি গুৰুত্ব। গৰু্ব দিবাহে গতিকে বহুত গুৰুত্বপূৰ্ণ আৰু। তাৰ লগতে আজিকালি মানে। বজাৰত যিবোৰ ভেজাল খাদ্যবিলাক। পোৱা হৈছে কিবা মেডিচিন দিয়া সেইবিলাকেই। কিন্তু শৰীৰ বহুত মানে অ এইবিলাক বেয়া ক অংগ পতংগ। এইবিলাক। বেয়া কৰে কিন্তু তুমি গম পোৱা নে?
হয় হয় শুনিছো শুনিছো মানে এইবোৰ খাদ্য মানে আমাৰ কাৰণে বহুত মানে।
হয় এই আম আমৰতো মানে কিবা বোলে। এইবোৰ আহ ৰাসায়নিক দ্ৰব্য মিহলাই পকাই। কল বিলাকত। পাৰ পটলতো দেখিছোঁ সেইদিনা মই। পতলত কিবা এবিধ মানে ৰাস। খনিক দ্ৰব্য মিহলাই। সেউজীয়া কৰি। বজাৰত মানে বিক্ৰী কৰে। এইবিলাক বেয়া কথা।
বেয়া কথা বেয়া কথা মানে যোৱাকালিও মানে হয় হয়। হয় ঠিকে ঠিকে। মানে যোৱাকালিও মই বজাৰলৈ গৈ। কিছুমানে আম যথেষ্ট বেছি পকা হৈ আছে। মানে ইমান টকা নাথাকেয়ে। কি য'ত যথেষ্ট ইমান পকা হৈ আছে। যে মই সন্দেহ কৰিছিলোঁ এনেকুৱাই হ'ব।
আৰু মই সিদিনা বাতৰিত পালোঁ মানে, যে আমাৰ বোলে প্ৰত্যেক বছৰে বোলে ভৰতৰ পৰা মানে আম চাইনাই মানে কিনে। এইবাৰ বোলে চাইনাই কৈ দিছে যে এইবাৰ বোলে ভাৰতৰ আম নিকিনোঁ। কাৰণ মানে ভাৰতৰ আমত মানে যিটো পোক থাকে, সেই পোক টো মানে যদি চাইনাত যায়, তে চাইনাৰ মানে যদি খেতি পথাৰত দি মানে শস্যৰ যোৱাতে নষ্ট কৰিব নোৱাৰে, তাৰ বাবে মানে ভাৰত তৰ আমটো মানে বন্ধ কৰি দিছে। অ' আৰু চাইনাৰ মানুহবিলাকো তুমি আন দেশৰ মানুহবোৰ চাবাচোন। তেওঁলোক মানে স্বাস্থ্যৰ প্ৰতি মানে বহুত সচে তন।
হয় - হয় - হয়। আমাৰ ভাৰত মানে অলপমান বহুত পিছপৰাই বুলি কব পাৰোঁ। নহয় জানো?
আমাৰ ভাৰতৰ মানুহবোৰ মানে ইমান সচে তন নহয় স্বাস্থ্যক লৈ। কিন্তু তাৰে মানুহবোৰ বহুত সচেত সেইকাৰণে তুমি চাব পাৰা এতিয়া তেওঁলোকৰ মানে গড় আয়ুস পায়। আশী, নব্বৈ, এ- এশ বছৰ প্ৰায় জীয়াই
অ' প্ৰায় এশ বছৰো অধিক জীয়াই থাকে।
আৰু আমাৰ ইয়াৰে মানুহবোৰ আজিকালি বা ষাঠি-সত্তৰ বছৰ বয়সে মানে নাথাকে। এনেকুৱা হৈছে। এই খাদ্যাভাস, ব্যায়াম যিবোৰৰ বাবে আৰু।
উম, ঠিক কৈছা। ঠিক কৈছা। মানে- এই মানে- আগৰ- মানে আগৰ নহয়। এই বাহিৰৰ মানুহবিলাকো মানে ৰাতিপুৱা সোনকালে শুই উঠি মানে ব্যায়াম কৰে ব্যায়াম কৰি পেলাই খু কুমাৰ খায় যিহেতু ফল মূল খায় অ তাকে
তিকে তেনেকুৱা আমাৰ যদি এতিয়া ভাৰতৰ মানুহে যদি মানে তেওঁলোক পৰা নিচিনাকৈ যদি যে সেইসমূহ অনুকৰণ কৰে সুষম আহাৰ নিয়মিত ব্যয়াম বা অধিক পানী খোৱা তেতিয়াহ'লে মানে আমাৰ ভাৰতৰ মানুহৰো মানে হেৰি হ'ব আৰু তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব তোমালোকৰ মাৰ কিবা হুইচেলৰ শব্দ আহি আছে নেকি?
অ হয় মানে এই জাবৰ আজিকালি নিয়ে যে শুনিছানে এ মানে জাবৰ নিয়া খা ভাল ভাল ভাল অ এইটো অলপমান ভাল কৰিছে
অ নহলে মানুহে য'তে ত'তে আৱৰ্জনাবোৰ পেলাই গোটেই পৰিবেশো আমাৰ বিনষ্ট কৰি লওঁতে স্বাস্থ্য য'ত তত প্ৰভাৱ পেলাই নহয় তুমি যেতিয়া চাবা লেতেৰা গোন্ধ এইবোৰ নলাৰ লেতেৰা আৱৰ্জনাৰ গোন্ধ পালে
হয় হয় হয় হয় হয় মানে এই যিহেতু শুঙিলে কিন্তু মানে পিছলৈ বহুত মানে
উম ক্ষতি কৰে এইবিলাকে উম সেইটো এটা ভাল কৰিছে আমাৰ গুৱাহাটী পৰণি গমও
অ বৰণিই ভাল কৰিছে আহ কিবা অলপ হলেও স্বাস্থ্যৰ বাবে অলপ হলেও কিবা অলপ হলেও কৰি আছে সেই
কিন্তু পৰামৰ্শ দিওঁ যে ন দৈনিক ব্যায়াম শৰীৰ চৰ্চা লগত তেম সুষম আহাৰ খায় মানে আৰু কিন্তু পৰিষ্কাৰ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে বহুত
অ হয় হয় শুনিছো হয় হয় হয় হয় হয় আজিকালি আমাৰ প্ৰায় ভাগৰে ফিল্টাৰ নথকা হৈছে। মানে কিছুমানৰ যদি কিছুমানৰ চাব গ'লে ফিল্টাৰ নকৰিয়ে খায়। হয় হয় এইটো কিন্তু অতি বেয়া হৈছে কিন্তু কথাটো। মানে যিহেতু বহুত বিষাক্ত কিছুমান পোক পতংগ থাকে কিবা কিবি থাকে।
অ
সেইটো কাৰেবাৰে মানে সে বেয়া হৈ যায় স্বাস্থ্য।
উম পানী পৰিষ্কাৰ পৰিষ্কাৰ পানী খোৱাটো বহুত জৰুৰী পৰিষ্কাৰ ফিল্টাৰ পানীৰে মানে আমাৰ স্বাস্থ্যটো মানে ঠিক থাকিব বা প্ৰব্লে এ যদি পানী গ্ৰহণ কৰা নহয় তোমাৰ কলেৰা আদি যক্ষ্মা এনেকো কোৱা কৰ্কট ৰোগ পৰ্যন্ত মানে ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
অ হয় হয় ঠিকে কৈছা।
তেতিয়াহ'লে আজি আমি ইমানতে আমাৰ আলোচনাত তো এই সামৰো বুলি ভাৱিছো। পাছত আমি আৰু স্বাস্থ্যৰ বিষয়ে ভালদৰে আলোচনা নকৰিম নহয় জানো।
হয় হয় ঠিকেই ঠিকেই আজি ভাল লাগিল বাৰু। স্বাস্থ্যৰ ওপৰত আলোনা কৰি তাকে। ঠিক আছে। ঠিক আছে অ ঠিক আছে।